হেল্ল'।
কি কৰি আছ?
এই চাহ খাই আছিলোঁ।
কিহে খাইছ' চাহ?
এ আৰু সৰু সুৰা ভুজিয়া বিস্কুট কিবা কিবি।
আচ্ছা।
তই কি কৰি আছ'? উম,
মই এই হেৰি তাছ এযোৰ লৈ পেলাই এনেই কাৰ্ডগীটাকে চাই আছো।
তাছ।
তাছ কাৰ্ড গেমচ আকৌ।
অহ, কাৰ্ড গেমছ। কেলে, কাৰোবাৰ লগত খেলি আছ নেকি? এ আইটাক। অ'সেই অকলে কাৰ্ড গেম খেলিব পাৰি জানো।
এনেই চাই আছোঁ।
অলপ বুজি পাইছনে?
উম।
মই কাৰ্ড গেমটো একো বুজি নাপাও নহয় ল'ৰা।
একো নাজানা নে'কি খেলিবলে। অহ।
এ আগতে আমাৰ দেউতাহঁতে খেলি থাকোতে তাই জানো স মানে উম টেনলৈকে নাথাকে জানো?
উম।
এঘাৰলেকে থাকে নেকি নে টেন?
নম্বৰ টেইনলৈকে থাকে, তাৰপৰা জে কে কুইন।
অ' সেই মানে আমি সেইটোয়েই জানো। জে কে কুইন হায়ষ্ট বুলি জানো আৰু, ধৰি লওক নাম্বাৰ মাৰিলে টেনটোৱে বেছিকে পায় সেইটোয়েই জানো।
উম, তাৰপৰা ট্ৰেকটো চবতকেই ডাঙৰ।
অ', সেইটোৱেই, যিকেইটাই মানে হায়েষ্ট সেইকেইটা আমি সেইকেইটা ধৰি লওঁ যে এইকেইটাই দাঙৰ বুলি।
অহ।
উম, উম। তাছ মানে কি এ কিবা আইডিয়া লগাই আছে নেকি?
এনেই চাই আছো
কি বা চাই আছ
এই প্ৰথমে খেলি মেলিহে আছিলে প্ৰথমে চিজিল কৰিলো। তাৰপা আকৌ খেলি মেলি কৰিলো।
আহ
এনেই টাইম পাছ গৰমত আৰু কি কৰিবি ন।
ভাললা।
একোৱে নাই কিনো লবি এ পুৰা।
আমাৰ এ মোৰ ৰুমৰ ফালে মোৰ ৰুমৰ ফালে হেৰি দিছিলে উম ৰাতিপুৱা সময়ত বৰষুণ পুৰা।
অ'
তাৰপা এতিয়া আকৌ অলপমান ৰ'দ মানে ৰ'দ তেনেকে দিয়া নাই এ বৰষুণ। আহিব লিখা হৈ আছে আৰু তো মানে তেনেকা হৈ আছে বতৰটো।
আহ। তেনেকুৱা হৈ থাকিলে ভাল গৰমতটো আহিলেহে একদম পুৰা জ্বলি পুৰি যায় গোটেইখন।
উম হয় বাওঁ।
ইণ্টাৰেষ্টিং কথা এটা জান নাই। ৰুমত থাকোতে গাহৰি আমি চাৰিশ চল্লিশ টকা দি কিনিলো।
কি কৰ।
আজি ইয়াত এটা কাটিছে কৈছে তিনিশ ত্ৰিশ টকা বোলে কেজি।
ক'ত তহঁতৰ ঘৰ ওচৰত নেকি?
বজাৰত।
এই বজাৰখনত
আহ
ভয়ংকৰ খবৰ তেতিয়াহ'লে।
খতমেই হ'ল বোলে ৰাতিপুৱাতে।
তিনিশ ত্ৰিশ টকাত যদি সেই গাহৰি বিকিছে আৰু ক'ত থাকিব।
তাকে ভাই গম পোৱা হয় অকমান আনিলোহেঁতেন।
সেই তাকে এই
শিক্ষক সেইটোই সি আগতিয়াকে ক'ব লাগে। সি মোক কৈছে গাহৰি আনিলে যে খাই বৈ খতম বোলে।
আচ্ছা তিনিশ ত্ৰিশ টকা গাহৰি কেজি দেখোন বহুত কমাই দিছে।
সেইটোৱে।
তই এটা কাম কৰিবি নেক্সট খবৰটো অ'।
কালি দেখা কাৰটোতকেও ৰেট কম কালি তিনিশ চাৰে তিনিশ আছিলে হবলৈ সেইটো
আচৰিত দাম দিছে দে দেখোন গাহৰি
ত খবৰটো ৰাখিবি এইবাৰ তেতিয়া পালে আমাক জনাবি।
তাকে হে আজি চিম এটা উলিয়াই আনো নেকি?
আজি অকণমান অকমান অসুবিধা এটা আছে।
কিহ
ত কিমান মানে কেতিয়া যাবি নো।
সন্ধিয়া সময়ত।
সেইটোয়ে মই সন্ধিয়া মানে আজি অলপ যাব নোৱাৰিম চাগে।
কিয় বা?
ক'ত উলিয়াইবীগে।
হেৰি কালি ই কোৱা জেগাতোতে।
অ', মানে এইটো একো নাই জেগাটোৰ নাম কি আছিলে হেৰি এই ভূ অ, ' কি নহয় জানো।
উম।
সন্ধিয়া মানে কিমান মান টাইমত যাবি নো গ'লে।
সি তাৰপৰা আহি পোৱাহিয়ে নাই পামহি বুলি কৈছে চাৰিটা চাৰে চাৰিটা মানত, তাৰ পিছৰ পৰা যাম আৰু।
আচ্ছা বাৰু চাওঁচোন ৰ, মোৰ হেৰি হ'ল এই আমাৰ ঘৰওচৰ দাদা এটা যে, মই কও আগতে শিৱসাগৰ যায় বুলি, সি মানে আজি শিৱসাগৰলৈ গল।
এই বৌ জনী ঘৰত অকলে থাকে মানে, মোক কলে পাৰিলে এপাক থাকি আহিবাগে বুলি। মানে
হহ- হহ- হ
কথাটো তেনেকুৱা। হ'লেও মই চাম, হা
সোনকালে আহি যাম আকৌ।
চাম বাৰু। হেৰি কৰিবা, ল'ৰাটোক ফোন কৰি একদম এক্জেক্ট টাইমটো সুধিবচোন কিমান মান টাইমত পায়হি। উ
অ', তই, তই হেৰিহে কৰিবি চাগৈ তাত ৰাতিহে থাকিবি।
ৰাতি থাকিম অ'।
একেলগেটো সন্ধিয়া সময়ত পাই গ'লেই হ'ল।
সি সন্ধিয়া টাইমতটোত মই আৰু ল'ৰাজনক কৈছিলে বাৰু, এহ সি যদি সন্ধিয়া টাইমতোট থাকি দিয়ে মই গুচি যাব পাৰিম তেতিয়া।
অ' তেতিয়াহলে কথাই নাই তই সেই ৰাতিটো থাকি দিবি তেতিয়া হৈ যাব।
উম তেনেকুৱা কিবা এটা কৰিব লাগিব।
সিহঁতৰ পুখুৰীত মাছ আছে নাই?
এইবাৰ আকৌ দিছেহে, আগতে আছিলে বেচিলে এবাৰ।
বেচি পেলাইটো সিহঁতে য'ত-ত'ত গৈছিলে।
উম, এইটো কথা তই কেনেকৈ গম
তাততো, এই আমাৰ দাদা গৈছিলে নহয় মাছ আনিবলৈ।
আচ্ছা। উম।
তাৰ পৰ সিহঁতৰ ঘৰৰ দুই এপদ সম্পত্তিও আমাৰ ঘৰতে থৈ দি আছে, ডাঙৰটোৱে থৈ দিছে অ' কি সৰুটোৱে।
অ' সৰুতোৱে অ'। এই, কিনো কবি আৰু সিহঁতৰ কথা।
মই ভাবিছো নেক্সট এই দাদাৰ লগতে নগালেণ্ডৰ পৰা আহোগৈ নেকি, ট্ৰিপ এটা ওলাইছে।
বাজেট?
বাজেট নীল।
তাৰ লগত যাব লাগে আহিব লাগে নেকি?
তেনেকুৱাই অলপ।
এই, বাইক লইহে?
বাইকেৰে অ' নীল মানে ইমানো নীল সেইটো নিজৰ খৰচটো লাগিব আৰু। তেলটো খাব অ' ন' সেই খাবই আৰু বাইকো হেৰি নহয়। অ' সেইটো নহয় তাৰ ডমিনাৰ খনত তোৰ ডমিনাৰ তকে হিমালয়ন খনে বেছি খাই নে, নে এইখনে বেছি খাই বাৰু?
এইখনেই বেছি খাব চাগে।
জানো পাই হিমালয়ন খনেহে তাকে মোৰ মানে হিমালয়ান, মই কালি দাদা এটা লগ পাইছিলো তাৰ হিমালয়ান এখন আছে সি কৈছে দে মন হলে উপাই আহি মোবাইলৰ ওৰত চা তোক কেনেকে নিয়ে যে অ', মই গম পাইছিলো কৈ অ'। তাৰপা হেৰি হল উ কিই পাঁচ দহ দ দিন বুলি কৈ না টাকে কেদিনমান দিলে বিশ পঁচিশ মান মানি অ', অ'। বিশ পঁচিশ মান আইলেষ্ট দিয়ে, হেখনে হিমালয়খনে।
এইখনেতো ত্ৰিশ পয়ত্ৰিশ পয়ত্ৰিশ মান দিয়ে চাগে দেই মতে। দেহ ত
তেতিয়া হিমালয়নখনে বেছি খায়।
হয়। হিমালয়ন খনে বেছি খাহ পায় অহ।
আহ হেই নতুন বাইক চাগে সেইকাৰনেও বেছি
নহয় নহয় হিমালয়ান সেই প্ৰথমখন। এতিয়া বওলোৱা ফৰ ফিফটিখন নহয়।
প্ৰথমখন মানে
প্ৰথম মানে এই আমি এই দৌললে যাওঁতে যে পাইছিলো হেৰিয়ক অ' সেইখন
এ, হেৰি অ' ৰয়েল এনফিল্ডৰ বাইগবোৰ বহুত তেল খায়।
তাকে খাই বাৰু নোহোৱা নহয় অ তহঁতৰ খনৰ মাইলেজ কিমান দিওঁ
আমাৰখনে ফৰ্টি ফৰ্টি ফাইভ মান দিয়ে নেকি।
ফৰ্তি ফাইভ উম। সেইখনৰ হেৰি সেইখনতো টুটেল কিমান পৰেগৈ বাও?
হয়, এতিয়াতো দাম বাঢ়িলে চাগে কাৰাৰেণ্ট চিটুৱেশ্যন যি চলি আছে।
অ', গম পাইছো দামটোতো বাৰু চববিলাকতে বহাইছে হলেও তাত তেতিয়া কিমান আছিলে বাৰু? আচছা তাতকে
উ,
পালচাৰ এন এছ ওৱান ফিফটিখনেই এন ওৱান ফিফটিখনেই এখন একে ৰেঞ্জই।
উম
সেই খনে তেলটো যেনিবা সেইটো মাইলেজটো দিয়া চল্লিশ মান।
এই বাইক বিলাক নতুনতে মাইলেজটো কম দিয়ে। পুৰণা হ'লেহে বেছিকে দিয়েগে দুটা তিনটামান চাৰ্ভিচিং পাৰ পিছত
স বাইক এখন ল'ব লাগিছিল পইচা কেইটামান গোটাই আছিলো পইচা থ ইটষ্টিং কথা এটা নহ মোৰ ৰুম ভাড়া দিব লাগে কাইলে এক তাৰিখ চাৰি হাজাৰ ছশ কে টকা
আহ,
তেল চাতাই বিজনেছ
সেইটো দেখা যাওঁকচোন কি হয় বিজনেচটো আৰম্ভ কৰিম বাৰ লাহে লাহে দে চৌবিশ ঘণ্টাৰ ভিতৰত মই চাৰি হাজাৰ টকা মথা মাৰিব পৰা কিবা আইদিয়া আছে নে এনি আইডিয়া
এই
আহ এইটো মানেটো লাই ওলাব বহুত টাইম লাগিব। আৰু মানে কাষ্টমাৰটো বিশচ অলপ কলো সে ম মূল কথাটো হ'ল মানে এই একদম আজি ৰাতিটোৰ ভিতৰত কালি ৰাতিপুৱাৰ ভিতৰত ম এনেকুৱা কি কওঁ যে হঠাৎ চাৰে চাৰি হোজাৰ টকা এটা থাকে
এতিয়াতো চোৰ দকাইট কৰা বাঢ়িয়েই বেলেগ বুদ্ধি নাই
সেইটো বাৰু সেইটো ব এটা অপচনত আছো বাৰু বেলেগ
মডাৰ্ণ চচাইটি মডাৰ্ণ চলিউচন
তাকেহে বৰ গভীৰ সমস্যাত পৰিলো নহয় মই।
আৰু বাকী চিটুৱেশচন চাই পেলাই লোন দিব পৰা বস্তুও নাই। লোন লৈ মেলি আজৰি।
মোৰ লোনৰ একদম মই সেইবিলাক বেয়া মাথা নামাৰো এই মানে
বেয়া কথা বেয়া কথা লোনটো বহুত বেয়া কথা।
বহুত বেয়া মানে বহুত মই এটা সময় এটা লোন ললো সেই লোনতটো মাৰি পেলাই আকৌ লৈছে। -লো মাৰি আকৌ ললো কিন্তু এতিয়া ল'ব নোৱাৰা হৈ গলোঁ দিয়া হ'লে ললোহেতেন মই আজিকালি সেইকাৰণে এইবিলাক বেয়া বস্ত। চাওঁ অলপ আতহি দেচোন।
ঠিকেই ঠিকেই
ত বেয়া বস্তু এইবিলাকত মানে। একদম একদম সিহঁতে মোক নিদিয়ে বুলিহে। হয় হয় ঠিকেই।
উম
বাকী কডিং ডিকডিং বিলাক শিকা হৈছে নাই?
উম হৈছেগে।
এ কিছুমান ক'ড ব্যৱহাৰ কৰিব পাৰি এতিয়া কডিং যদি কৰি তেতিয়াহে অকণমান
সেইটোৱে সেইটোৱে
অ'
বেছি হেৰিয়াত গ'লে বেয়া বেছি মানে গভীৰত সোমাই গ'লে।
তাকে ক'ডিংটো মানে জোখতকে বেছি হাৰ্ড হৈ গ'লে বেয়া হয়।
হে সেইটোৱে।
ত্ৰিপুলা থাকিলে ভাল নেকি, এৰা এৰা কডিংটো ইজি কডিং হৈ থাকিলে
সেইটোৱে সেইটোৱে বেছি গভীৰত সোমাই গ'লে মানে অকমান সংযত হৈ যাবলৈ বেয়াটো।
হৈ যায় হয় মই বুজো কথাটো। বাকী খোৱা বোৱা হ'ল নাই?
বাকী খোৱা বোৱা ৰাতিপুৱাতে অকণমান খালোঁ। খালেও মানে যিকেইটা নাখাওঁ সেইকেইটাকে পালোঁ।
এটো ভাল বস্তু খাব লাগে।
নহয় খালে ভাল কিন্তু নাখাব নোৱাৰি আক'। এই চাটনি বনালে, নহৰু মানে মোলেকে আহিলে।
আটছা হয় হয়। অন্যায় আজি কৰো বুলি কৰিলে, ঘৰৰ মানুহে।
তাকেহে। দিওঁ বুলি দিছে, দি পেলাই মানে এতিয়া অত্যাচাৰ কৰিছে।
অত্যাচাৰ কৰে।